শুনিছো শুনিছো শুনিছো, কি কৰি আছা? মইয়ো এনেই ঘৰতে আছো আৰু।
এনেই মানে ৰাতিপুৱা কি খালা পিছে?
নাই মই ডাইৰেক্ট ভাতে খাই দিলো চাহ পানী খোৱা নাই আৰু।
ঠিকে আছে ঠিকে আছে। এ মইয়ো তেনেকুৱা চাহ-চাহ বিস্কুটে খালো আজি নৰ্মেলি।
অঁ, উম। নাই আজিও একেই, পুৱাৰ দৰে পুৱা অলপ মানে ঠাণ্ডাত- কৰিলে বতৰ টো এতিয়া আৰু পুৰা ৰ'দ ওলাই দিছে
হয় হয় ঠিকে কৈছ বাকী অ তুমি আজি ক'তবা যাবানে?
যাম বুলি ভাবিছো মানে মোৰ অলপ অসুখ হৈ অসুখ হৈ আছে মানে অসুখ হোৱাৰ দৰে মেডিকেলে যাম বুলি ভাবি আছো অলপ মানে এটামান বজাত আৰু মেডিকেল যাম আৰু মই
হয় হয় মেডিকেলত দখাই মানে দেখুৱাতটো দৰকাৰি এতিয়া তোমাৰ ভাইৰেল বহুত বেমাৰ হৈছে ন ভাইৰাছ টাইপ বেমাৰ বহুত ওৰাইছে
উম সেইবাবেতো অলপ মেডিকেল দেখাই অহাটো ভাল হ'ব আৰু
এতিয়া চাবা জ্বৰ উঠিলে তোমাৰ জ্বৰটো মানে গটেই পৰিয়ালক দিব জ্বৰটো
উম সেইটোৱে কাৰণে
তেনেকুৱা টাইপ মানে তুমি কি ঠাণ্ডা বস্তু খাইছিলা নেকি?
ঠাণ্ডা বস্তু মানে মোৰ চৰ্দি টাইপ বেমাৰ নহয় মানে, চৰ্দি জ্বৰ টাইপ বেমাৰ নহয় মানে মোৰ কিবা এটা মানে গুটি গুটি টাইপ মোৰ নহয় নহয় নহয় মোৰ গুটি গুটি টাইপ ওলাইছে মানে আৰু ডাঙৰ ডাঙৰ মানে ফৰাও বস্তুতো ফৰাও নহয় লম্বিতকাও নহয় কিবা মানে বস্তুটো আজিলৈকে মই কাৰো দেখাই নাই মানে সেনেকুৱা এটা বস্তু ওলাইছে এইটো বস্তু আৰু কিবা ডক্ৰৰক দেখাই লোৱাটো মই মায়ে এনে কলে মানে ডাক্তৰক দেখাই ল মানে পিছত গেলে আৰু যদি বেয়াত পৰি যায় বেয়া হব
এনকা কলে কি কৰবি আৰু দেখাই আহোঁ একবাৰ শুনিছানে, হয় শুনিছানে? শুনিছানে?